অ' শুনা পাইছানে?
উম পাইছো পাইছো পাইছো। ৱাহ কি খবৰ? মই আছোঁ। আ এনেই আছিলোঁ বাৰু। আজি বন্ধও আছিলে। ত' ভাত পানী খাই উঠিলোঁ।
অহ।
মানে আমি সোনকালে খাই দিওঁ মানে। আহ, ৰাতিপুৱাই ব্ৰেকফাষ্টৰ জেগত! অ হয় নেকি? ৱাহ, ঠিকেই আছে। অ'। বাকী আকৌ, এনে ধৰা বিহু, বিহু-চিহু হ'লে মানে এ, আমি আক কৌ সেনা খন অকল লুচি-চুচি খাওঁ।
অ, অ, আমাৰো। উম, এইবাৰ? কি কৰিলা বিহুত? উহ।
মানে তোমাৰ, এ, আমাৰ মা মানে নাছিলে। ঘৰত। মই আৰু আৰু দেউতা আছিলোঁ। তাৰ পিছত আ দাদাও নাছিলে অ ত তাৰপিছত আৰু আমি দুজন মানুহে ত দুজন মানুহ এতিয়া কি কৰিম বুলি ভাবি পেলাই অ হেৰিয়ে কৰিলো দুজন মানুহৰ কাৰণেনো কিনো কৰিম লুচিয়ে বনালো লুছি ঘুগ্নী তেনেকে উম তাৰপিছত আৰু
এনেকোৱা হয়
অহ তেনেকোৱা হয়নে
অ আমাৰ তোমাৰ বিহু বিহু অ বিহু দিনাখন তোমাৰ দিনত মানে তোমাৰ জলপান খুৱাই জলপান খালে লুচি ভাজি খুৱাই লুচি লুচি ভাজি খালে ৰাতিহে মানে আমাৰ ভাত চালে দিনটো মানে তোমাৰ সেয়া জলপান অ জলপান আৰু ৰুটি ভাজি বা লুচি ভাজি যোনে যি ভাল পায় আৰু সেইদিনা চব চবৰে পচন্দত বনাই যায়
মানে কি হেৰি ভাজি বনোৱা নে নে হেৰি ত মানে ঘুগনিী যে থাকে গ্ৰীণ গ্ৰীণ সেইটো বনা
নহয় আৰু তোমাৰ সেই বুটৰ দালি যে
অ বুত বুটৰ ডালি ভাল লাগে ন
আৰু তোমাৰ হ'লে কাবিলি বুট আৰু পনীৰ মই আকৌ কাবিলী বুট আৰু পনিৰকণ বৰ ভাল প পাওঁ
অ হয় হয় হয় এই থোপথুপিয়াকে বনোৱাতোয়ে নে নে অকমান জোল কে যে বনাই
জুল মানে লুচিৰ লগতহে। খোৱা যায় ন?
অ, অ, অ, অ, ভাল লাগে। এই তোমাৰ হেৰিটোও ভাল লাগে, এইটো কি বুলি ক'লা তুমি? এই দালি চানাটো! বুটৰ দালি, বুটৰ দালিটো অ', বুটৰ দালি দিওঁ ভাল লাগে। তাত যদি নাৰিকল দি দিয়া যায়, বা!
আৰু ধুনীয়া লাগে, অহ। আৰু মানে হেৰি হয়, আমাৰ তোমাৰ বিহুৰ দিনাখন আকৌ আমাৰ নামঘৰত মানে অকনমান পুথি পঢ়ে। বিহুৰ দিনাখন মানে সে নিয়ম আছে আৰু, দেউতাটো তালৈ গুচিয়ে যায়। অ, অ। তাত মানে তোমাৰ, অ', আগবেলা একো খোৱা নহয়। দে তা আহা পিছতহে
হম!
পায়াহি আৰু তাত মানে প্ৰসংগ কৰে নাম, পুথি পঢ়ে। বিহু দিনাখন থাক তাকে আৰু তেনেকুৱা। তাৰ পিছত আহি, কৰি পেলাই চবে সই একেলগে খাওঁ আৰু। উ আৰু ওচৰো সেয় এটা, এজন, দুজন কোনোবা থাকে আলহী ভাইটিৰ লগৰ বিলাক আহে।
অ' বা বঢ়ীয়া দেখোন। মানে তোমালাগে এ ৰাতিপুৱা মানে সেই চাহ জলপান তেনেকেই খালা মানে তেনেকুৱা হয় আহ। আৰু মানে দেউতা অহা পিছতহে মানে দু দুপৰীয়া ভাগত সেই লুচি চুচি চলে আৰু?
চলে আৰু মানে দৈটো ঘৰতে গোটোৱা যায়।
উ বা বঢ়িয়া আমাৰ আকৌ বজাৰৰ পৰা কিনি আনিব লাগে কিন্তু মানে সেয়া ঘৰৰে হয়। অ' মানে আমাৰ কি হয় মানে তেওঁলোকে ঘৰতে বনায়। যোনে আনে কিন্তু সেই আনি পেলাই ব বজাৰত বেচে আৰু। অ' আমি মানে তেওঁলোকক পৰা কিনো উম উম।
আমাৰো তোমাৰ এনে আমাৰ এনে মানে টেকেলিত দৈ পেলোৱা হয়। কিন্তু কেতিয়াবা তোমাৰ এই বাহৰ চূঙা দৈ পোৱা যায় নহয়।
অ' অ' অ'
পুতুকে পোৱা যায় তেয়া তেতিয়া মানে লৈ আহে বাঁহৰ চুঙাৰ দৈটো। বৰ ধুনীয়া লাগে।
বৰ ধুনীয়া লাগে খাইছো খাইছো বৰ ধুনীয়া লাগে বহুত বহুত সোৱাদ মানে মই টেকেলি দিয়াত মানে সেইটো বেছি ভাল পওঁ।
ভাৰত বেছি ভাল লাগে উম উম আজিকালি অৱশ্যে পাবলৈও নাইকিয়া হৈছে।
পাবলৈ নাই তাকে এইবাৰ এইবাৰ দেখা নাই উম এইবাৰ দেখা নাই কিন্তু বিহুত এনে আহ। আমি এনেও দুজনেই আছিলো। এনেই আমাৰ নৰ্মেলি কি মাহত থাকিলে তেতিয়া দেতাই বজাৰ কৰে নহয় আ তে বজাৰ এখন আছে তাত তাতে আহে মানে ত' কিন্তু এইবাৰ বিহুত কিন্তু দেখা নাই। বাঁহৰ চুঙাৰ দৈটো।
উম নাই কমি গৈছে বুইছা আজিকালি মানুহ বিলাকে মানে কষ্ট নকৰে
উম সেটো হয় ন?
অ' কেতিয়াবা মানেহে তেওঁলোকে অ দিন বিলাক সলনি হৈ গৈছে।
সলনি হৈ গৈছে দিয়া মানুহলৈ আহ আহ সেইটোও হয়।
এইবাৰ সেয়া বহাগ বিহুতে মানে মই দেখিলো তোমাৰ এনে আগতে আমাৰ বহাগ বিহুত কিমান মানে ল'ৰা ছোৱালী আহ আহে হুঁচৰি গোৱা ডাঙৰ আহে সৰু আহে। আৰু এতিয়ালে নাই নাইকিয়া হৈ গৈছে আৰু তোমাৰতো এই গৰু বিহু দিনাখনতো গৰু গা পা ধুৱাই ঘৰতে এনে অ অকণমান ধুৱাই পেলাতো গোটেই মানে ৰাইজে আমাৰ মানে সেনেকে গৰু চবে উলিয়াই নিয়ে নি পেলালে সে লাও খা বেঙেনা খ খাও কয় কৈ পেলাই তোমাৰ নদীত গা ধয় বেন বজাই ঢোল বজাই কিমান ফূৰ্ত্তি কৰে। আজিকালি মানে নাই আজি আজিকালি নাইকিয়া হম হৈ গৈছে আজিকালি মানে ঘ ঘৰতে নোৱালে তে আজি কালি মানে ত তেবাৰ আছে আৰু পাইপ লগালে পাইপতে পানী দি গা ধোৱালে ঘৰতে গৰুক থই এৰি দিলে আৰু তেনেকুৱা হৈছ
অ হয় দিয়া কিয় বা তেনেকে ন এনে আগৰ নিচিনাকে কৰিলে কি ফূৰ্তি লাগে
ফূুৰ্তি লাগে ফুৰ্তি লাগে সেই গৰু খানাৰ মাহ হালধি সানিব লাগে ন
উম এনেকুৱা কৰি এইবাৰ নোৱাৰিলা মানে সেয়া কৰিব অ এনে কৰি চাই
অ আগতে আমি কৰো কৰো অম
উম ভাল লাগেছ চাগে মই কৰা নাই কেতিয়াও জানানে চাই দে সেইহে পাই থাক অ টিভিয়ে চিভিয়ে বা অ এনেকে শুনিলো কৰিলো এতিয়া তুমিয়ে ধৰা কলা কিন্তু মই নিজে কৰিব আ
উম উম ভাল লাগে ভাল লাগে তোমাৰ ৰাতিপুৱা মানে উঠিয়ে তোমাৰ মাহ হালধি পিছ ছা যায় পতাত মিক্সিটোতো তেতিয়া নাই নাই ন আমাৰ মানে এতিয়াও তোমাৰ মিক্সি থাকিলেও মাহ হালধি কন তোমাৰ মিক্সিত পিছা নাযায় পতাতহে পিছে উ মায়ে পতাতে মাহ হালধি ঘৰে হালধি খান্দিলে খান্দি পিচিলে তাৰ পিছতে তাত বহুত ধুনীয়া লাগে তাতে তোমাক মিঠাতেল দিলে মিঠাতেল দি পেলাই গৰুক প্ৰথম সানে সেই গৰুক সানাৰ পিছত মানে তোমাৰ যিকন থাকে অণ মানে ঘৰৰ চবে সানে
অ অ অ ঠিকে কৈছা উ ধুলে আমাৰ আমাৰ সেইকন কৰে হা মানে অ মায়ো মান পতাকুটি পিছে কৰে আমি সেদিনাখন পুৰা পুঠি কৰি মাহ হালধি সানি গা পা ধুওঁ তাৰপিছত আকৌ এনেকে নি মাৰ আৰু এই হেৰিও খায় হা এই তোমাৰ দালিটো যে অকমান ৰষ্ট কৰি লৈ ত তেনেকেও খায় ত' সেয়াও খাও সেই তেনেকে কৰা হয় খালি সেই গৰুহে পাবলৈ নাই গৰু ধুৱাব নহলগে আৰু ঘৰতে ধুৱাও নিজে অ
আৰু চহৰত ক'ত তুমি গৰু পাবা কোৱা
অ হয় নেকি কি কোৱা
আজিকালি তোমাৰ আজিকালি তোমাৰ ঘৰত গৰু নাথাকেই মানুহে মানে নোৱাৰে কৰিবলৈ পথাৰ বিলাকতো তোমাৰ নাইকিয়া হৈছেই মানুহ বিলাকে তোমাৰ পথাৰ চব বেছি বেছি বেছি দিছে ন বেছি বেছি তোমাৰ ঘৰ বনাইছে পথাৰত স গৰু বা কথা পথাৰত দিবলৈ নহয়েই আৰু ঘৰতনো কিমান বান্ধি থয় খেৰ খুৱাব
উম
সেইটো কাৰণে মানে গৰু বিলাক চব বেছি বেছি দিছে
উম কিন্তু নিজৰ ঘৰতে গৰু চৰু ৰাখিলে কি ধুনীয়া লাগে ন পৰিৱেশটোও ভাল লাগে উ ঘৰৰে গাখীৰ অ হয় দিয়া আগৰ দিন বিলাক অকমান থাকিব লাগে অ ইমান ভেজাল আগ মানে মই কি ভাবো জানে নে মানে যিখিনি ডেভলপমেন্ট হৈছে হৈছে উম আৰু যি খিনি মানে আমাৰ আগৰ পৰাই চলি অহা যায় যিখিনি ভাল বস্তু সেইখিনি এক একচোৱেলি মানে দেভেলপমেনত নামত লোপ্ত হয় যাব নালাগে মানে
কি এতিয়া মানে প্ৰায় তোমাৰ হৈ গৈছে
উম পিনি থকা হ'লে ভাল আছিলে কিন্তু
এতিয়া তোমাৰ নাইকিয়া হৈ গৈছে এতিয়া তোমাৰ যে গৰু হেৰি বিহু দিনাখন গৰু গা পা ধুৱাই গধূলা যেতিয়া তোমাৰ ঘৰলৈ আহে তোমাৰ নহ এয়া গৰুৰ ডিঙিটো তোমাৰ মৰাপাতৰ নতুন পঘা লগাই ন তোমাৰ এতিয়া মৰা পালে পাবলে নাইকিয়া হৈছে মৰা পাতৰ পঘা। সেইদিনা মানে মই সেই ভাইটি এজনৰ লগত তোমাৰ এই টাউনলৈ গৈছ ছিলো আহোতে মানে সি কিনিছে হা তোমাৰ পঘাডাল তোমাৰ মানে ইমানে ছুট মই কৈছো, এ যেনে তেনে তোমাৰ মানে ডিঙি টোত আত বান্ধিবলৈ মানে অকমান আত কি বহে?
অ', হয়।
তোমাৰ চল্লিশ টকাকে।
অ, হ'ল যা, থেট তেৰি
ক'ত আগতে মানুহে তোমাৰ ঘৰতে মৰাপা খেতি কৰে, নিজেও ঘৰত হে কৰিলে আৰু বেলেগকো দিলে এতিয়া মানে তুমি ন
এতিয়া কিনিব লগাত পৰে, এতিয়া কিনিব লগাত পৰিছে
কিনি মকে নিবলগীয়া
উ', হয় দিয়া আজিকালি দিনকাল, বেয়া লাগে-বেয়া লাগে ন, নিজৰ জেগাকনতে থাকি পালে যদি আমি সেইখিনিয়েই
অ', যদি কিনিব লগীয়া হয় ন, আৰু অ, কিনিব লগীয়াও হয় তোমাৰ মানে নিজৰ মানুহ মানুহৰ পৰা কিনিব লগগীয়া হয়। তেতিয়া তোমাৰ আৰু বেয়া লাগে।
যে তাহ-তাহঁতে পাইছে তা-আমাৰ আমাৰ কি হ'ল মানে আমি নোৱাৰিলো। এ
বেয়ালে গৈ আছ আমি, মই মানে নিজে সেইটো মানে উপলদ্ধি কৰো।
অ', অ', অ', ঠিকেই-ঠিকেই কৈছা।
আৰু এতিয়া বিহুতো তোমাৰ হুচৰিও মানে এতিয়া সৰু সৰু পোৱালি বিলাক মানে প্ৰায় নাইকিয়াই হৈ গৈছে, চব মানে পোৱালি বিলাক আজিকালি ব্যস্ত
উম
কোনোবা হে দুজন এজন তিনি জনে আহি হুঁচৰি গাইছে, তথাপিও ভাল লাগিছে যে হুঁচৰি বুলি সেইকনকে আছে
উম উম উম অহ একদম ঠিক কৰিছা অহ হয় দিয়া
বৰষুণ চিন নাই আৰু
অ আৰু ভালো লাগে, অ মইও মানে মই গৈছিলো পেহীহঁতৰ ঘৰত দেই মানে এনেইতো আগৰ অন্য দিনা টো পেহীহঁত ঘৰত যাওঁতেতো মোৰ মনত আছে একে মানে এ আহিয়ে থাকে আহিয়ে থাকে গলহে আহিলেই গ'লহে আহিলেই তেনেকুৱা হয়, এইবাৰ দেখোন ৰ ৰখি আছো হে আছো নাই নাই একেবাৰে যোৱা মু মুহূৰ্ততহে আহিছে সৰু বাচ্ছা পাৰ্টি কেইটামান মানে মই চো মই পেহীক সুধিছোঁ কি হ'ল এইবোৰ এবাৰ নাই নেকি? কৈছে নাই আগৰ নিচিনা যেনেকুৱা নক কৰে নহয় তাৰ পাছত ধুনীয়াকে কিন্তু শুশ্ৰূষা কৰিছে হেতি একেবাৰে ভালকৈ বতাতে পইচা দিছে গামোচা দিছে আৰু তাহতৰো ফূুৰ্তি সুধিছে এইটো হিতো তোক কিমান পাইছ বুলি এনেকে সুধিছে, এই কি ভাল লাগি
আগতে আমি সেই কম পইচা দিলে আমি আকৌ জোকাও বোলে আমাক ইমান নহব আৰু লাগিব পিছত মানে তোমাৰ দছ টকা এটা হলেও আনি দিয়েহি
অ অ অ এ মজা ভালে লাগে, তাকে সেইবিলাক দিন নাই আৰু ঠিক আছে তুমি আহিবাচোন এদিন আমাৰ তালৈ দেই উম উম উম
উম উম দিয়া ঠিক আছে দিয়া তুমি ৰেষ্ট কৰা নহ'লে
অ অলপ ৰেষ্ট, অ অ অ ঠিক আছে দিয়া, হ'ব ৰাখিছ। উ